কি কৰি আছে?
এ মাছ এই জাল এখন পাতিছিলে লৰা এটা আহিছে বোলো চাচোন জালখন। মাছ আছে নে নাই বোলো। তাইমাত দুোৰত অকল তাকো এটা গেলিলে এটাহে ভালে আছে।
অ' অ'
গেলাটো ৰাতিলে একেবাৰে বেয়া হবগে আৰু তাকে এই এজনীয়ে মাছ কুকুৰাইছিলে। ভাত পানী না কোৱা এইফালৰ পৰা আহি পেলাই ঘৰ পোৱাগে নাই
অ' অ'
কি কৰি আছা তুমি?
মই আছো ইমানাৰ মানুহ হেৰি আমাৰো আলহী আহিছিলে আলহীয়ে চাহ তাহ খুৱাই মেলি, উলিয়াই পঠিয়াই মই এই বিচনাখননত অকমান বাগৰ দিছিলোগে হে
লোৱা খুৱাইছা নে কি?
লৰা খুৱাবলৈ লৈছিলো নাই লৰা মোৰ মোবাইল চাবলৈহে লাগিলে তাৰ পৰাৰা মানুহ এজনী আহিছিলে, পুৰা কল দুটা কালি দিলো এই গ'ল আজি দিবলৈ হে পা হৈয়ে থাকিলো দে বুলি ক'লে,
অ'
ত পাতিবলে নহলে নহয়।
এ এইবিলাক একেটা কথাতে হেৰি হৈ নাথাকে নহয়।
উম তাকে মানুহজনীও কপালত পুৰা কলকেইটা নাই
নাই নেকি। অ', হেৰি আকৌ নেমু টেঙা এটা পৰি আছে দেখোন। অ', তোমালোকৰ ঘৰত কয়লা আছে নি? নে আমাৰ ঘৰৰ কয়লাইহে মাতিছে?
আমাৰ ঘৰত কয়লা নাই৷
মই কইলা কেইটামান আনিছিলো নহয়, সেইয়াই এতিয়া দানা কেইটামান দিয়োগে
অ', অ', অ'। হেৰি কি, বাট-বাকী ঘৰত চবৰে ভাল নহয় আৰু?
বাদ বাকী চবৰে ভাল৷
অ লৰা স্কুল? আজি দেওবাৰ অঁ।
ল'ৰা স্কুল আজি দেওবাৰ নহয়, গৰম বন্ধ দিব আৰু দিয়া নাই৷
অ ক'ত দিলে চৰকাৰীত দিলে নে প্ৰাইভেটত?
প্ৰাইভেটলে নাই নিয়া, চৰকাৰীতে দিলো৷ গাঁৱতে, গাঁৱতে উ প্ৰাইভেট স্কুল ওচৰত নাই, অকমান দূৰণিত আছ ছে, এ হ'লেও প্ৰাইভেটত নিদিলোহে৷
ভালে কৰিলে চৰকাৰীতে ভালকে ঘৰত প্ৰতিপাল কৰি চালে মানে চৰকাৰীতে বেষ্ট।
উম, গুৰুত্ব দিব লাগে। এ চৰকাৰী গভমেন্ট বুলি কথা নাই অ', ল ল'ৰা-ছোৱালী ঘৰত গুৰুত্ব নিদিলে নহয়, ঘৰত গুৰুত্ব নিদিলে ল'ৰা-ছোৱালী বেয়াই
অ সেইটোৱে আৰু চৰকাৰী স্কুলখন ভাল হবলৈ হলে অভিভাৱক বিলাকে চাপোৰ্ট কৰিব লাগিব।
উম।
এতিয়া প্ৰাইভেট খনলৈ গৈ মেলি ল'ৰাটো প্ৰাইভেট দিছোঁ বুলি, পইচা খৰচ কৰিছোঁ, বুলি গৈ মেলি যেনেকৈ গুৰ ত্ব দি থাকে। মিটিং-মাতাং হ'লেও আমাৰ হেৰি চৰকাৰী ই-ই-স্কুলৰ মিটিং এখন দিলে মানে মে মানুহ গোট নেখায়।
অ'।
হয়নে নহয় বাও?
অ', হয়। তুমি ঠিক কথাই কৈছা৷
অ প্ৰাইভেটখনলৈ হ'লে ঢাপলি মেলে আকৌ মানে পইচা পাতি খৰচ কৰি আছে যে উম, হেইটোৱে, হেই নিজৰ বহুত গিটা দোষ আছে ছে আমাৰ নিজৰ মানুহৰ গাটো, এতিয়া স্কুলখন বোলে চৰকাৰী স্কুল বেয়া বুলি কলে নহ'ব৷
নহ'ব নহ'ব৷
আমাৰ ল'ৰাকো জানো ক'ত দিও, কি কথা এতিয়ালৈকে চিন্তা কৰাই নাই। দিয়াতো দিবই লাগিব অহা বছৰলে। এইবাৰ দিব লাগিছিলে কিন্তু নিদিলোহে৷
অ'।
বোলো এইবাৰ ঘৰতে লিখ। শিকক, লিখক
এ ভালকে শিকি যাওক, প্ৰাইভেটত দিলে হেৰি অ এ দুটা শ্ৰেণী এনে গুচি যাব ভালকে ঘৰতে পঢ়ুৱা ভাল
অ' নিজে এনে এনে যায় পইচাটো আমা আ কাম কৰি অনা পইচাকেইটাহে, এনেই অযথা খৰচ কৰিব নোৱাৰি নহয় আৰু৷
উম মাহঁতে ফোন কৰিছিলে নাই?
ফোন কৰিছিলে বা দেই৷ কালি মাক পুৰস্কাৰ দিবলৈ আহিছিলে হেৰিয়ৰ পৰা এইটো মৰিগাঁৱৰ
অ'।
নগাঁও মৰিগাঁও যে
অ'।
তাৰ পৰা সেই পুৰস্কাৰ দিবসে আহিছিলে তাৰ পা সেই কালি কথা পাতিছিলো বাও।
অ বাহঁতে পাতিছিলে মাৰ লগত পাতিছিলা।
মা লগতো পাইতিছো বাৰ লগতো পাইছো মা আজি ৰাতিপুৱাই, কৰিলে মাক সময়ে নাপায় নহয় এতিয়া কঠিয় তুলি পছে হেনো হেৰি বোকা দিব।
আহ,
তাৰপা মাতিছে ৰোৱাৰ দিনা আহিবি বোলে হেৰি পথাৰলৈ নগ'লো ভাত কিটা কি? বনাই দিবিহি মই পিছে পথাৰলৈহে যাম
এ ঘৰত জাাজ ওলোৱাতকে পঠালে যায় হল।
উ ওচৰৰ মানুহ এজনীয়ে মই যোৱা কথা আছিলে ঘৰলে, ম নিমিলাই হ'ল
অ'
লৈ যাম বোলো আম ঘৰখনন চাই আহিবগৈ বুলি অ নিমিলাই হ'ল এতিয়া বাৰিষাই হ'লগৈ গ
বাৰিষাই হল যে বাৰিষাো যাওক আৰু,
উম! কেহে,
কাবলে বেয়া নহয়,
বেয়া বেয়া বাইখা যাবলৈ
মানুহৰ ঘৰলে বাৰিষা যাবলে বেয়া বৰষুণ দিব এই কিবা এটা হব।
উম আহিব সময়ত আহিবও নোৱাৰিম যাব সময়ত যাবও নোৱাৰিম।
আকৌ মোৰ বোকা আৰু কতে থ হব ঢেৰ কথা এইবিলাক ঢেৰ আহে, প্ৰব্লেম
ধে সেইটো পাচলি চাচলি হৈছে নে ভাত পাতিলে নে!
কণ্টো আকৌ পাতিলে পাচলি দাংবদী কেইদাল মান। চিঙি থৈছো তাৰ পৰাৰা জিকাোা লগাই নে নো ফুলাহে দেখিছো লগা দেখাই নাই,
কওকচোন
সন্ধিয়া পুলিব জিকা পুলে সন্ধিয়া পৰতে বুলি গান এটা,
গানটাই আছে অ আমাৰ সেই ভাত কেৰেলা লাগিছে বাৰু দুটা এটা, এতিয়া দেখিছো এক এক চাম কলি হৈ আছে সেয়া আৰু ধৰক আপোনাৰ চাৰি পাঁচ দিনত ডাঙৰ হ'ব আৰু
আমাৰ ভাত কজোপা নলগা হলেন
উম আমাক কিমান খাব আমনি লাগিছে ভাত খেলা,
আমাৰ নলগা হ'ল।
উ ওচৰৰ মানুহ এজনীকো দুই এটা কেতিয়াবা দিও।
অ 'আমাৰ সেই ওচৰৰ পিছপালা মানুহৰ মানুহজনীয়ে খুজিছিলে দিবলৈলে মোৰ নায়ে লগা আহ সিহঁতৰ মানুহ কৰ এটা দুটা নহয়
অ ময়ো সেই মানুহজনীকে এইবাৰ এটা দুটা দিব লাগিব দিয়াই নাই
মই আকৌ দুটা দিলে নাতে এভাজি নহয় মানুহ সৰহ সিহঁতৰ মানুহেই পাঁচটা।
অ' এতিয়া মোৰ ছিঙিব মোৰ এতিয়া ছিঙিব হোৱা নাই তাৰ মমানে সেই সিহঁতৰ মানুহ সৰহ যে আমাৰ ওচৰ মানুহ এজনী এই সিহঁতৰ পাচ টা ছটা মান হলেহে দিব পৰা হ'ব।
অহ
ততে মোৰ লগৰ এজনী আছে সেইজনী দুটা দিলেও আলুগুটি এটা সতি ভাজি এটা হয়। সেই কাৰণে দিব পাৰি সৰহ মানুহ থাকিলে দিবলৈ বেয়া যিকোনো পাচলিবোৰ
সৰহকে হলেহে দিবলে ভাল।
উম এতিয়া সৰহকে দুটা আনিছো এইকেইটানো কি হব। আমাৰ এনেকুৱা নিচিনা কথা হয় আকৌ সহকে দিবলৈও নাতে।
মই আগফালৰ মানুৰ পৰা কালি কুন্দুলি লাগি আছিলে পাৰি আনিলো অ' সাতটা পালো এভাজি হ'ল আও মোৰ
অ ই আমাৰ কুন্দুলিৰ আনিছিলে এক কেজি মানে আনিছিলে আজি এইবাৰ আকৌ কুন্দুলি ভাজি ভাজি খাই ভাল লাগিছে কুন্দুলি খিনি গোটেইখিনি কুমলীয়া এক কেজি আনিলা।
অ '
পকা কুন্দুলি নাই চব ধুনীয়া ধুনীয়া কুন্দুলি
অ' মই কালি অনা কেইটা কলি কলি
অ' আজি আকৌ জিকা আনিলো বেঙেনা আনিলো
অ '
তাৰপা আকৌ হেৰি এইটো কি আছিলে
মই আকৌ কুন্দুলিিতো কেঁচাকে খাইহে ভাল পাওঁ
অ ময়ো ভাল পাওঁ চাটনি নিচিনাকে
কেঁচাকে খাই মই বৰ ভাল পাওঁ আগফালে আমাৰ আগফালে দেউৰী মানুহ জনীয়ে কয় দেই জনীয়ে কেঁচাই কেঁচাই খাবি নে মই বুলি কিমান ভাল লাগে তিহু তিহু লাগে খাই চাবিচোন বচোন
আপোনাৰ মই বোলো খাদ্যাভাসতটো মিলিছে
মিলিছে মিলিছে। পিছে হেৰি এইটো মেটেকা ফুলহে আনোগে নেকি এটাই বুটলি আছে মই বোলো মইয়ও আনিম নেকি খাবলৈ।
অ' মেটেকা ফুলটো ময়ো ভাল পাওঁ ভাজিলে মানে
খোৱা যদি আনি দিওঁ তোমাকো দিও কেইটামান ময়ও আনিমগে
তাকে দিলেতো খাম আৰু ফিতে পালে আল কেটাৰাও আনিম টিঙৰ ফুটা মাৰিিবলৈ
তুমি গে ধৰা খুৱাই ভাল পোৱা না ফোলাটো ভাল পোৱা
গেট হোৱাটোহে বেছি ভাল গম পায় নাই আমাৰ মানুহটোৱে আকৌ খং কৰে কিনো অদ্ভুত বস্তুবোৰ খাবলে হেৰি কৰি আছে বুলি
কি হ'বনো কাঠফুলা ইয়াত দিলো ইমান ধুনীয়া কাঠফুলা খিনি খাবলৈ সিহঁতে বেয়া পালে আমাৰ পিছ পালৰ মানুহ ঘৰ মানুহজনীয়ে বনালে নহয় তাৰ পৰাৰা ল'ৰা ছোৱালী কেইটাই খালে খাই পেলাই ভয় মাকক ভয় খুৱাইলেে নাখালেহেন তাৰ পৰাা মই বোলো সিহঁতে মৰক মানে তই যি থাকে। বুলি কলো তাৰ পিছ পিছ দিনা ৰাতিপুৱা বনালে গোটেই কেইটাই টকালি টকালি খালে মই বোলো অ' খাব লাগে কিমান ভাল।
এ মই খাও দেই মই খাইছিলো আমাৰ মানুহটোৱে খাবলৈ নিদিয়ে।
অ'
আমাৰ মানুহটোৱে ভয় কৰে সেইদিনা মই খালো মোক কৈছো স তুমি যি হয় তোমাৰ যি হয় হোৱাল ল'ৰাটোক নোখোৱাবা ময় নাখাওঁ বোলো হ'ব তেতিয়া
তহঁতে ৰাজস পাত খাবি মই ম
অ মই ম ও তহঁতে ৰাস পাত খা মই আকৌ ভাল পাওঁ সিহঁতে আকৌ মোক আকৌ নিদিয়ে আমি আমাৰ ওচৰৰ ল'ৰা এটাই মই
অ
হেৰি কি এতিয়া আপোনালোকৰ হেৰি কি বিয়া দিয় আ ছোৱালীজনী আহিছে বোলে কোৱা শুনিছো অ এনে হেৰি ঠিকে আছে তাই
ঠিকে আছো বাওঁ তাই কালি আহিলে মাক কালি মাক মামাকৰ ঘৰলে গ'ল তাৰপিছতে সেই আহিছে
আহ
পালা গাৰকে ঘৰ ৰখিবলে।
অহ,
বাপেক ভাতকেইটা বনাই দিবলেকে লাগে অ,
ভাতকেইটা বনাই দিবলেকে লগ এটা অকলেনো কিমান বনাই খাব আৰু বয়সস্থ মানুহ বনাই খাবলৈও মন নাযায় ন।
মন নাযায় আকৌ ল'ৰাটোও কামলৈ গৈ থাকে সিও ভাত বনাবলৈ সময় নাই।
আৰু মতা মানুহ বোৰে বে মতা মানুহবোৰে বেয়া পায় অকলে বনাই খায়।
অ অ।
তাৰপৰা আপোনালোকৰ হেৰি মাটি ৰুবলৈ হৈছেনে নাই হোৱা।
আমাৰ মাটি ৰুব নাই হো আমাৰ মা আমাৰ মাটি ৰোবলে দেৰি আছে।
কঠীয়া হোৱাগে নাই নে কিনো আপুনি অকমান আতৰি আহকচোন মই আপোনাৰ
উম বুঢ়া হোৱাগে নাই কুমলীয়া হৈ আছে।
অ। আমাৰো হোৱা নাই কঠীয়া কি কেতিয়াকে হয় জানো।
অ এই ল'ৰাটো আহিছে আকৌ সি কথা পাতিছে মই বোলো ৰ।
অ ল'ৰা হেৰি কৰবালে গৈছিলে।
এই পিছফালৰ মানুহ ঘৰৰ লৰাটো আহিছে যে তাৰ লগত দুয়োটাই কি জানো কিবা এটা চৌকেচৰ পৰা উলিয়াইছে।
অহ খেলিছে।
কিবা খেলে হ'বলা।
অ অ। তাৰপা এতিয়া দুপৰীয়া ভাত মানুহজন নাই এই কামলে ওলাই গৈছে।
অ', অ',
দুপৰীয়া ভাত-পানী কিহে বনাব?
বা জানো কলডিল ভাজি থোৱা আছে দালিও আছে বনাই থোৱা জানো মানুহটো ওলায়ে গ'ল দেখোন কবালে গ'ল।
অ', মই এই ভাত কেৰেলা পাঁচটা পাইছো।
অ',
চটাই তাকে আনিছো। তাকে মানুহজনীকে দিম ওচৰ মানুহ এজনী আছে সেইজনীকে দিম নেকি সিহঁত দিয়াই নাই আজিলৈকে উম,
অ',
তাৰপা এতিয়া হেৰী নহয় মাটি ৰুব হ'লে খবৰ অ, মাটি ৰুব হ'লে খবৰ দিম আহিব নহ'লে।
অ', অ', অ', খবৰ দিবা যাম।
অ, লগে ভাগে আপোনালোকৰো ৰুম আমাৰো ৰুই দিব।
মোক নিবলে পঠিয়াই দিবাচোন অকলে কেনেকে যাম?
অ, মই পঠিয়াই দিম মটৰ চাইকেলখন দি
মই নহ'লে-নহ'লে খোজকাঢ়ি ইমান দূৰ যাব নোৱাৰো নহয়।
অহ, হয় বাৰু নোৱাৰে তোন আৰু।
যে মেনেজ কৰি নিউ দিনা নিবলে কবা আহি।
নিবলে কম অ, আহোতেনে হেৰি কৰিব উম টমটম এখনত হ'লেও গুচি আহিব যদি
অ' অ', অ', বাৰু তুমি বাৰু কবল দিবা চাঞ্চ পালে বাৰু আমাৰ এওঁ হ'লেও থৈ আহিবগে।
অ' ওচৰত টমটম নাই জানো?
টম টম আছে এই অকমান আগলে আছে ফোন কৰিলে আহে বাৰু সিহঁতি।
অ' আহিবচোন ন'হলে পাৰিলে যদি সুবিধা হয় আমাৰ ইয়াত মানে ৰোৱনীয়ে নাই।
অ' হয় নি?
উম, ঠিক আছে তেতিয়া দিয়ক আপুনিও ভাত চাত ল'ৰাক দিয়কগে ময়ো ল'ৰাক কিবা এটা হেৰি কৈ দিওঁগে। উম উম।